হেল্ল'? হেল্ল'?
হেল্ল'? অ' কোৱা।
কি কৰি আছা? কি কৰিছা?
এই- এই এনেই আছো ৰ'বা। বহি আছো
এনে আছোঁ। বাকী যোৱাকালি যে কলেজত সংস্কৃতিৰ ওপৰত যে আলোচনাটো হ'ল, সেইটো শুনি কেনেকুৱা লাগিল পিছে তোমাৰ?
হয় নেকি? অ' মইচোন যাবই নোৱাৰিলোঁ হে? কি কি কথা হৈছিল পিছে কোৱাচোন মোক?
বেছি একো নাই ধৰা মূলত যিটো অসমীয়া সংস্কৃতি, ইয়াৰ বৈচিত্ৰ্য, ধৰা পৰম্পৰা আৰু বৰ্তমান সময়ত ইয়াৰ যিটো প্ৰাসংগিকতা তাৰ বিষয়ে আলোচনা হৈছিল আৰু। তুমি যোৱা নাছিলা নেকি কালি?
নাই, যোৱা নাই মোৰ এটা বিশেষ কাম ওলাইছিল। এই যি এই যিটো বিষয় কলা তুমি এইবিলাক বিষয় এইবিলাক বিষয় কিন্তু মোৰ খুব ভাল লাগে আৰু মানে। মানে ধৰি লোৱা আচ যিটো আচলতে যিটো অসমীয়া সংস্কৃতি-সংস্কৃতি বুলি ক'লেতো ধৰি লোৱা তোমাৰ বিহুৱে নহয় ন? আছে ত ভাল লাগে আৰু এইবিলাক। যাব লাগিছিল মই মানে! কৰি দিলোঁ আৰু, মিচ কৰি দিলোঁ।
একদম ঠিক কৈছা দে মানে ধৰা বহুতে অসমীয়া সংস্কৃতিটো কেৱল ধৰা ৰঙালী বিহুৰ কথাই ভাবে। কিন্তু ইয়াৰ ভিতৰত ধৰা ভাষা, সাহিত্য হওঁক, সংগীত হওঁক নৃত্য হওঁক, যিবিলাক লোকবিশ্বাস আছে আমাৰ বা তোমাৰ খাদ্যভাস হওঁক! সাজ পোচাক এই সকলোবোৰ আছে ন ত' অকল বিহুৱে নহয় দিয়াচোন এই সকলোবোৰ বস্তুকো গুৰুত্ব দিব লাগিব আমি।
ঠিকে ক দা বাকী বিহুৰ কথা ল মোৰ আগৰ দিনবোৰ মনত পৰি গ'লহে সৰুতে এই বিহুৰ সময়ত মানে কিমান আনন্দ কৰিছিলো না?
এ মোৰো দিয়া। গাঁৱত বিহু আহিলে একেবাৰে উৎসৱৰ পৰিৱেশ যিটো ঢোল হওক, পেঁপা হওক, গগনা হওক এই চবফালে এইবোৰৰে মাত, শব্দ শুনিলে আৰু মনটো একদম আনন্দৰে ভৰি পৰে আৰু একদম।
কবা আৰু এতিয়া মানে ধৰি লোৱা তোমাৰ মানে এতিয়া যোন বিহু আহিলে মানে ইমান এটা অনুভৱ নহয় ন?
বিহু এতিয়া আৰু চহৰত ক'ত অনুভৱ হব? গাঁৱত যিদৰে ধৰা আমি সময় কটাইছিলো যিদৰে পালন কৰিছিলো সেইবিলাক আৰু বেলেগে ন?
অ মানে আগৰ দৰে আৰু বিহুটো নাই আৰু এনেকুৱা আৰু।
হ'ব পাৰা ধৰা আগতে মানুহে একেলগে বহি বিহুৰ আয়োজন কৰে। কৰিছিল ন? এ হয়-হয় মানে ধৰা এতিয়া অলপ মানুহৰ ব্যস্ততাও অলপ বাঢ়ি গৈছে দিনক দিনে। তথাপিও ধৰা বিহুৱে মানুহক কেতিয়াবা একত্ৰিত কৰে আৰু সেয়াই ইয়াৰ আটাইতকে ডাঙৰ শক্তি বুলি তুমি ক'ব পাৰা।
ঠিকে কৈছা দিয়া। বাকী কেৱল আমাৰ বিহুৱে নহয় কিন্তু, আমাৰ অসমৰ যিবিলাক বিভিন্ন জনগোষ্ঠীৰ ধৰি লোৱা তোমাৰ উৎসৱো আছে। সেই উৎসৱবোৰে আমাৰ সংস্কৃতি সমৃদ্ধ কৰিছে। তুমি কি ভাবা?
একদম-একদম ধৰা বহাগ বিহু, কাতি বিহু, মাঘ বিহু হওক তাৰ পিছত তোমাৰ বাথৌ পূজাই হওক বা আলি আই লৃগাঙে হওক বৈশাগুয়েই হওক এ ধৰা প্ৰতিটো উৎসৱৰ নিজস্ব এটা বিশিষ্ট ধৰা বৈশিষ্ট্য এটা আছে আৰু! বিশেষ-বিশেষ উৎস সৱ বিশেষ-বিশেষ জনজাতিৰ লগত জড়িত দিয়াচোন। কিন্তু ধৰা সেই জনজাতিৰ মাজতো মানে সকলো ক্ষেত্ৰত এটাই কথা ক'ব পাৰি যে অসমীয়া সংস্কৃতিয়ে মানে সমৃদ্ধশালী হৈ আছে আৰু সকলো জাতিৰ মাজেদি বা সকলো উৎসৱৰ মাজেদি টো এটা অসমীয়া জাতিৰ পৰিচয় বা অসমীয়া সংস্কৃতিৰ পৰিচয় সেইটোৱে আগত ভাঁহি উঠে আৰু মোৰ।
ঠিক কৈছে দিয়া। মানে এই মানে এই যিবিলাক বৈচিত্ৰ্য আছে মানে এই বৈচিত্ৰ্যটোৱে অসমক মানে বিষয় কৰি তোলে আৰু ক'বলৈ গ'লে আৰু। বাকী ধৰি লোৱা তোমাৰ বিভিন্ন ভাষা হওক জনগোষ্ঠী হওক বা পৰম্পৰা এইবিলাক একেলগে মানে মিলি এটা মানে আমাৰ অসম অসমৰ এটা বৃহৎ সং-সংস্কৃতিৰ মানে এটা পৰিচয় গঢ়ি তোলে আৰু বা পৰিচয় দাঙি ধৰে হয়নে নহয়?
হয়-হয় মানে ভাষা সংস্কৃতিৰ কথাটো মানে কথাটো তুমি ক'বই পাৰা, বাকী তোমাৰ যিখন অসমীয়া আমাৰ গামোচা আছে তাৰ কথাও ক'ব লাগিব কিন্তু!
নিশ্চয়-নিশ্চয় কিয় নকমনো? অসমীয়া আবেগ মানে গামোচা, গামোচাখনেই আমাৰ অসমীয়াৰ আবেগ আৰু সেইখন গামোচা অকল কেৱল এখন কাপোৰে নহয় কিন্তু সি এটা আমাৰ সন্মান হয় এটা আমাৰ ঘ মম হয় আহ আৰু তোমাৰ ধৰি লোৱা এ এটা ধৰি লোৱা পৰিচয় হয়। পৰিচয় প্ৰতীক হয় অসমীয়াই অসমীয়াৰ
তাকে ঠিকেই কৈছা মানে ধৰা কোনোবা অতিথি আহিলে গামোচাৰে ধৰা যি দৰে আদৰণি জনোৱা হয়। তাৰ পৰম্পৰা যিটো আছে বা তোমাৰ ধৰা বিহুতে হওক বা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানতে হওঁক সম্বৰ্ধনাৰ ক্ষেত্ৰতো সক সকলো ঠাইতে যেতিয়া গামোচাখন ব্যৱহাৰ কৰে তেতিয়া মানে এটা মনত বেলেগে অনুভূতিৰ সৃষ্টি হয় আৰু! ইমান মানে ইমান ধুনীয়া গামোছাখন আমাৰ সংস্কৃতিৰ লগত জড়িত যে, ভাবিলে গৌৰৱ অনুভৱ হয় মোৰ।
তাকেই দিয়া মানে ই আমাৰ মানে যিবিলাক অতিথিয় দেৱ ভৱ বুলি কয় ন সেইটোক বহুত সন্মানেৰে আদৰ কৰি আনে আৰু এটা সংস্কৃতি আৰু সুন্দৰ-সুন্দৰ আৰু দৰ্শন আৰু ক'বলৈ গ'লে। বাকী সংগীতৰ ক্ষেত্ৰতো কিন্তু অসমখন পিছ পৰা নহয় কিন্তু? মানে সংগীতৰো বহুত অ এটা যথেষ্ট আৰু মানে সমৃদ্ধ আছে বা ঐতিহ্য আছে আৰু অসমৰ সংস্কৃতিত, সংগীতক।
হয়-হয়। সেই ক্ষেত্ৰত তোমাৰ আ বহুত সেনেকুৱা মানুহ আছে দিয়াচোন যিয়ে ধৰা অসমীয়া সংগীত জগতল বহুত এটা প্ৰতিভা শা বান ব্যক্তি বুলি ক'ব পাৰা বা প্ৰতিভাশালী ব্যক্তিসকলে অসমীয়া যি টো সংস্কৃতি হওক বা তোমাৰ গানবোৰ হওঁক সেইবোৰ ৰচনা কৰি যিটো মানে আ মানুহৰ যিটো আবেগ, সেই আবেগটোক যে অসমীয়া জাতিটোৰ লগত জড়িত কৰি তুলিছে আৰু সেই যিবিলাক গীত আৰু যিবিলাক সেই মহান মহান ব্যক্তি তে যি গীতবোৰ ৰচনা কৰিছিল আৰু সেইবোৰ কিন্তু সংগীত নহয় অকল। মানে সেই সময়ত তেওঁলোকে যি সময়ত ৰচনা কৰিছিল সেই সময়ৰ হিচাপত বৰ্তমানৰ সময়ত যিটো সলনি হৈছে সেই সেই গীতবোৰে মানে সমাজ আৰু জীৱনৰ এটা প্ৰতি চুবীয়ও দাঙি ধৰে এইক্ষেত্ৰত চাবলৈ গ'লে।
হয় দিয়া ঠিকেই কৈছা তুমি আ‌ আৰু তোমাৰ ধৰিলোৱা এই ভূপেন হাজৰিকা-হাজৰিকাৰ অ যিবিলাক সংগীত আছে। সেই সংগীতবিলাক যদি আমি শুনো মানে মিউজিক শুনো মানে আবেগ হৈ যায় আৰু মানুহ বিলাক আৱেগিক হৈ যায় আৰু মানে আবেগিক হৈ ক'বলৈ গ'লে
ঠিক কৈছা আৰু তোমাৰ লোকগীতবোৰ যিবিলাক লোকগীত আছে সেইবোৰো বহুত ধুনীয়া দিয়া। মানে বিশেষকৈ তোমাৰ বিহুগীত শুনিলেতো মনতটো সজীৱ হৈ উঠেই আমাৰ আৰু ধৰা গীতবোৰো ঠিকেই আছে এই ক্ষেত্ৰত আমাৰ যিবিলাক স ৰাষ্ট্ৰীয় নৃত্য আছে তাৰ কথাও পাহৰিব নোৱাৰা তুমি।
একদম নহয় পাহৰিবতো নোৱাৰায়ে সত্ৰীয়াতো সত্ৰীয়া নৃত্যতো আমাৰ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে সৃষ্টি কৰি থৈ গৈছিল ন, সত্ৰীয়া নৃত্যটো কেনেকৈ পাহৰিবা আৰু? মানে সত্ৰীয়া নৃত্যটোৱে আমাৰ অসমীয়া যিটো সাংস্কৃতিক বা সংস্কৃতি আছে সেইটো আমি বিশ্ব দৰ মানে বিশ্ব দৰবাৰত সেইটোৱেটো আমাক জনজাত কৰিছে। সেইটোৱেটো আমাক পৰিচয় কৰি দিছে আৰু বিশ্ব দৰবাৰত।
কিন্তু মাজে মাজে মই ভাবো দেচোন আমাৰ যিটো নতুন প্ৰজন্ম তেওঁলোকেনো এইবোৰ কিমান জানে কিছু চিন্তাৰ বিষয়ও আছে আৰু ধৰা বহুতে যিটো আধুনিক সংস্কৃত সংস্কৃতি তাৰ লগতহে বেছি জড়িত হৈ পৰিছে যিটো আমাৰ অতীত বা যিটো আমাৰ ভবিষ্য হব সেই ভবিষ্য আৰু অতীতৰ যিটো এটা বৰ্তমানৰ সময় সেই বৰ্তমান সময়টো কিন্তু বহুত সলনি হোৱা তুমি দেখা পাবা আজিকালি যদি চাব যোৱা৷
সেইটো হয় বাৰু কিন্তু তুমি কি ভাবা মই মানে ভাবো যে তোমাৰ মতে আৰু অ সুধিছো আৰু তোমাক এই আধুনিক হোৱাটো বেয়া নেকি?
একেবাৰে বেয়া নহয় দিয়াচোন কিন্তু সমস্যাটো কি জানা সমস্যা তেতিয়া হয় যেতিয়া তুমি ধৰা নিজৰ শিপাটো পাহৰি যোৱা৷
সেইটো হয় তুমি ঠিকে কৈছা, সেইটো কিন্তু মানে আমি আধুনিক হ'ব লাগে। কিন্তু আমি নিজৰ যিটো শিপা আছে ন, আমি কেতিয়াও যাতে পাহৰি যাব নালাগে। যিটো অসমীয়া সংস্কৃতি ওক অসমীয়া সাহিত্যয় হওক সংগীত হওক নৃত্যকলা হওক এই। বিলাক আমি সদায় নিজৰ মাজতে সাঁচি থব লাগে কাৰণ বাহিৰৰ যেতিয়া মানুহ আহিব সেই বাহিৰৰ মানুহে আমাক কিহেৰে জানিব এইবিলাকৰ দ্বাৰাটো জানিব ন ত' এইবিলাক আমি আহ সদায় আমি নিজৰ মাজতে সাঁচি ৰাখি সাঁচি ৰাখিব লাগিব আৰু যাতে বাহিৰৰ মানুহ আহিলে সেইবিলাক সিটোও বিলাকে আনন্দিত অনুভৱ কৰে বা তেওঁলোকেও আমাক আমাৰ প্ৰশংসা কৰে। এনেকুৱা আৰু
তাকে দিয়া মানে অসমীয়া সংস্কৃতিটো মানে অকল এটা ফালৰ পৰাই নহয় ন তাতে সেই অসমীয়া সংস্কৃতিত বিভিন্ন মহান মহান ব্যক্তিৰ গীত, লোকগীত লগতে তোমাৰ বিভিন্ন জনগোষ্ঠীৰ উৎসৱসমূহ বুলি ক'ব। পৰা বা বিভিন্ন সাজপাৰ হওঁক আমাৰ নৃত্যবোৰ লগতে আমাৰ যিবিলাক থলুৱা খাদ্য সেই সকলোবোৰ লগ লাগিটো আমাৰ সংস্কৃতিতটো গঢ়ি উঠিছে ত' সেই সংস্কৃতি যদি আমি জীয়াই ৰাখিব বা আগবঢ়াই নিব লাগে তেতিয়াহলে এই সকলোবোৰ দিশ চাব লাগিব কেৱল এটা দিশতে আমি গুৰুত্ব দিলে নহ'ব ন সেই ক্ষেত্ৰত তুমি কি ভাবা।
হয় দিয়া আমি কেৱল এটা ক্ষেত্ৰতে চাই থাকিলে নহব ন আমি সকলো ক্ষেত্ৰবোৰ চাব লাগিব যাতে সকলোতে সকলোৱে আগবাঢ়ি থাকে ভালকে বাকী তোমাৰ শেষত মই এটা কথাই ক'ব বিচাৰো যে অসমীয়া যিটো অ সংস্কৃতি আছে এই সংস্কৃতিৰ যিটো সৌন্দৰ্য আৰু ইয়াৰ যিটো বৈচিত্ৰ হওক আৰু আৰু তোমাৰ মানৱীয় আৰু মানৱীয় যিটো মূল্যবোধ সেইটো কিন্তু অতুলনীয় ক'বলৈ গ'লে মানে মূল্যবোধ বহুত আৰু।
আৰু ধৰা আমিও নিজৰ যিটো সংস্কৃতিৰ প্ৰতি গৌৰৱ অনুভৱ কৰো এইটো আমিও আগবঢ়াই নিব লাগিব দেচোন, কাৰণ ধৰা সেইটোৱে আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব বুলি তুমি ক'ব পাৰা এতিয়াৰ সময়ত৷
নিশ্চয় কিয় নহ'বনো সেইটোৱে আমাৰ ডাঙৰ দায়িত্ব কবলৈ গ'লে।
দিয়া তে ঠিক আছে এতিয়া ৰাখিছো নে কি ভাল লাগিল কথা পাতি।
অ দিয়া ঠিক আছে দিয়া ভাল লাগিল কথা পাতি।